হেল্ল'
হেল্ল শুনিছে নে
আহ কোৱা আহ শুনা পাইছো কোৱা।
খবৰ পাতি কোৱা তোমাৰ কি কৰি আছা
আহ খবৰ পাতি ভাল দোক আহিলোয়ে দোকানত
হয় হয় হয় মইও এনেই আছো ৰবা।
অ
বাকি ব্ৰেকফাষ্ট কি কৰিলা ৰাতিপোৱা?
ৰাতি পুৱা ৰাতিপোৱা ব্ৰেকফাষ্ট ভাতে খাই আহো মই।
অ ঠিকে আছে কাম কৰো ৰবা কামত যোৱা নাই ৰবা। আজি
অ আজি ছুটি লৈছা
অ ছুটি লৈছো ৰ'বা অলপ গাটো বেয়া।
অ
গাটো অলপ বেয়া হৈ আছে মানে ছষছ
উম ঠিকে আছে আৰু
বাকী আজি ৰাতিপুৱাই উঠিছো ঠিক কাৰণে তোমাৰ চাৰিটা বজি উঠিছোঁ কনি
চাৰিটা বজাত ইমান ৰাতিপুৱা
ত শুনা নাই আচ্ছা চাৰিটা বজাত উঠি কেনে তাৰপিছত তোমাৰ কলেজ আছে আছিল মানে কলেজৰ পৰা সৰু সজা ষ্টেডিয়ামত লৈ গৈছে তাতে মানে কিবা এটা প্ৰগ্ৰেম আছিল।
হা
প্ৰগেম আৰু আছিল চাৰি কিলোমিটাৰ দৌৰিব লাগে দৌৰি কিমানে আহি দৌৰ অ চাৰি কিলোমিটাৰ দৌৰ দিলো মানে বহুত মানুহ একেবাৰে মানে থাউজেণ্ডটা মানে একেলগে হয় হয় হয় হয়।
অ
একেবাৰে মানে থাউজেণ্ডটা মানুহ একেলগে দৌৰিছে। খাজাৰ হাজাৰ হাজাৰ এটা মানুহ লখৰা তোমাৰ এ
লক টো বুলি কউ লো।
ত তাৰপিছত তোমাৰ উ লখৰা মানে সৰু সজাই ষ্টেডিয়ামৰ পৰা লখৰা যে ব্ৰিজৰ তল আছে।
আচ্ছা আচ্ছা অ।
একপাক একপাক দু
মানে কিমান কিলোমিটাৰ হ'ব?
দুপাক দুপাক হিচাব কৰা ন দুপাক কিমান হ'ব? এই মই চেন্তা গণনিছো আৰ তি তিনি চাৰি তিনি চাৰে তিনি মান কে
অহ তিনি চাৰি কিলোমিটাৰ বেছি নহয় তেতিয়া হ'লে। কাৰণ কি এইবিলাক আগত মেৰাথনত বহুত বহুত দাউৰিব লাগে ন মানে বহুত লম্বা লম্বা ডিচষ্টেঞ্চ আছে ন।
অ লম্বা লম্বা ডিচষ্টেঞ্চ থাকে ইয়াতে বহুত গিটা আছিল যে একেলগে।
আত্চ্ছা
অহ ঠিকে আছে বাৰু বেছি কষ্ট হোৱা নাই আজি দৌৰাত।
অ ঠিকে
হয় তাৰে পৰা আহি কেনে আৰু মানে ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্টটোতা আছিল তোমাৰ কণী
অ
চাহ আহ তাৰপিছত তাৰ পিছত ক কল আছিল
ড্ৰাই ফ্ৰুট ইটছ আছিল তাৰপিছত আমোল কলৰ বতল টা আছে।
বা
পুৰা খাইছো পুৰা বাকী আজি অলপ মানে বতৰৰ ওপৰত টো বতৰ তোমাৰ লোকৰ তাত কেনেকুৱা‌?
টো ঠিকে আছে ৰ'দ দি আছে্
এই ৰ'দ দি আছে এটাও বাৰু ৰ'দে দি আছে বাকী তুমি অসমৰ বতৰটো অসমৰ বতৰটো বেছি ভাল পোৱা নে শ্বিলঙৰ বতৰটো বেছি ভাল পোৱা?
উ শ্বিলংতো মই ঘূৰাই নাই কব গলে। অকমান বতৰ বেয়া নহয় ভালে হয় এতিয়া পটককে বৰষুণতো আহি যায়। সেইটোৱে আৰু ক'ব নোৱাৰি আৰু এতিয়া বৰষুণ আহি যায় এতিয়া আৰু দি আছে এতিয়া বৰষুণ আহি যাব।
হয় আৰু শ্বিলঙততো অন অনবৰত বৰষুণে হৈ থাকে।
উম তাতেতো দিয়েই বৰষুণতো দিয়েই এনেইও ৱেডাৰটো ভালেই একচুৱেলি ভালে হয় ক- ব গলে মানে ঠাণ্ডা ঠাণ্ডা থাকে ন উম।
হয়ে তাতে মানে কি তাতে বেছি- পাহাৰ পাহাৰ পৰ্বত আছে ন বেছি পাহাৰ তাৰ পিছত খাল খালী জোগা বহুত আছে। অ তাৰে মানে উৱেট ক্লাইমেট মানে বতৰটো
আহ।
শ্বিলংঙতটো মানে অলপ অলপ গলে দেখা গল গলে।
অ অ কি?
তাতে পাহাৰবোৰ বেছি ন, চেৰাপুঞ্জী
অ। আহ শুনাম কেতিয়াবা কাটি কাটি গৈ আছে অ।
এতিয়া শুনিছা?
অ শুনা পাইছো কোৱা?
এই তাকে কৈ আছোঁ মানে চেৰাপুঞ্জী
অ।
মানে বৰষুণ তাতে বেৰাই ভাগতে বৰষুণ থাকে।
তুমি মানে ৱেতাত
মইতো অসমৰ চাই মানে শ্বিলঙৰ ঠাণ্ডা ঠাণ্ডা থাকে, বঢ়িয়া হব এ তাতে। মজা এইটো কাৰণে মানে মই অসমৰ পৰা মানে শ্বিলঙৰ ৱেডা ৱেডাৰটোৱে ভাল পাওঁ।
আচ্ছা মানে আহিছিলা।
আহ, যায়ে থাকো শ্বিলং শ্বিলং তোমাৰ লাইট লুম আছে ন লাইট
হা? হেল্ল'!
লুম লাইট লুম বুলি জাগা আছ
আহ অ। অ এইটো ভাল, দচ টকা বহুত লাভ আছে ন ৱেদাৰ। আহ হেল্ল'! হেল্ল'!
চেনা শ্বিলংত লাইট লুমত গৈছো। তোমাৰ ফি ফ বুলি-
আহ কেতিয়া কাটি কাটি কৈ আছে কিবা হৈছে আহ কোৱা?
তোমাৰ ৰাউন্ধত অলপমান মাত আহিছে তুমি অলপ আঁতৰ হয় যোৱা চোন।
অ।
উম মানে তাকে কৈ আছো মানে শ্বি শ্বিলঙত মানে এনেকুৱা বহুত ঘূ ঘুৰিব জেগা
উম।
তোমাৰ আহ ভাল এটা জেগা এ বহুত আভা চি এনিমেল ফলচ বুলি আছে জাগা এটা
কি নাম? আ ৱাটাৰ ফল হ
হয় হয় এলিফেণ্ট ৱাটাৰফল, তাৰপিছত ফিপি ৱাটাৰফল তাৰপিছত এনেকুৱা বহুত মানে নিজৰা আছে। এ ঘু ঘু ঘূৰিব লগা শিলঙত।
উম মই ঘূৰা নাই ইমান আৰু।
শ্বিলং যাই পোৱা নাই ন তুমি
এ' এবাৰ গৈছিলো তাৰ পিছত আৰু যোৱা নাই আৰু।
এবাৰ তুমি ক'ত ক'ত গৈছিলা মানে এবাৰ ক'ত ক'ত গৈছিলা
গৈছিলো আ উম মইতো বেছিভাগ এই এইফালে এইটো কৰ্ণাটকত গৈছিলো এবাৰ- সেইটোৱে আৰু বেংগলৰত উ। ভাল জাগা বেয়া নহয়।
শ্বিলঙত যোৱা নাই শ্বিলংতো গুৱাহাটীৰ পৰা বেছি দূৰ
উ এইটো হয় আৰু টাইম নাই ন আৰু এই লগৰ লগত গৈছো তাৰ পিছত আৰু যোৱাই হোৱা নাই।
অ ওলাবা ওলাবা কেতিয়াবা টাইম ওলাবা।
এবাৰ চাও এবাৰ যদি যাওঁ আৰু ওলাই যাম এবাৰ
ঘুৰা-ফুৰাও কৰিব লাগে ন, খালি কাম কৰিলে নহয়।
উম
চব বস্তুৱে কৰিব লাগে লাইট টো ল এ এটাই লাইট চ
উম উম আজি কালি চবে একদম ব্যস্ত আৰু কাক খুজিবা যাকে কল তাকে একদম কি কাৰোবাৰ টাইমে নিমিলে। তোমাৰ যদি টাইম ফ্ৰী থাকে বেলেগত নিমিলে এইটোয়ে আৰু
সেইটোয়ে ঠিকেই কৈছা আজিকালি মানে চবেই এই বে বেষ্ট ত যদি ন
উম হু হু সেইটো হয়। চলো ট্ৰিপ কৰাই ভাল কিন্তু আৰু পচিবল নহয়
মই চ'লোট্ৰিপ বাৰু নকৰো আৰু মই বেছি লগৰ লগ নধৰো ম লগত মানে স্কুটিত এটাই জেগা আছে চ স্কুটিত এটাই এটাকে লৈ যাও।
উম উম
তেওঁ তাৰ স্কুটি লৈ নায। মাজে মাজে যাওঁ স্কুটি বা গাড়ী লৈ যাওঁ মাজে মাজে
উম ঠিকে আছে
একজনক বা তিনিজনক খাই আচলতে চাৰিজন তাৰ ওপৰত মই লৈ নাযাও।
চাৰিজন ফূৰ্তিত
গাড়ীত গাড়ীত।
আচ্ছা, গাড়ী।
গৈ গলো চাৰিজন আৰু স্কুটি লৈ গ'লো দুজন। আৰু শ্বিলঙত তোমাৰ অসমৰ মানে ট্ৰেফিক ৰুলৰ চাই তাতে বহুত ট্ৰেফিক ৰুল কেইটা বেলেগ অসমত মানে ৰোল কেনে মানে ল নাই মানে তুমি গাড়ী অভাৰটেক কৰি যাব অলপমান জেগা আছে যদি কাটি কেনে গুচি যোৱা কিন্তু।
পাৰি কিন্তু শ্বিলঙত এনেকুৱা নহয় কাৰণ কি ৰাস্তাটো অলপ
সৰু তাৰপিছত আৰু তাৰে পুলিচৰ মানে ট্ৰেফিক ৰ যে মানে অভাৰটেক কৰিলে ফাইন দিব লাগিব ফাইন
ঠিকে কৰে নহলে আকৌ এইবিলাকৰ বহুত ৰিক্স ন ইমান পাহাৰত যাব আৰু ওপৰত
অ ৰিক্স ৰিক্স অভাৰটেক কৰিব আৰু
আৰু বেলেগ চাইডৰ পৰা গাড়ী আহিব ন আৰু তুমি ঠিক আছে লাইনত যোৱা আকৌ ওলাই গলে তুমি ফাঁচি যাবা না পিছফালে যাব পাৰা ন হাতফালে যাব পাৰিবা
ৰাস্তাবোৰো সৰু সৰু ন বহুত এ তাকে মানে শ্বিলঙৰ মই ৰোলটো ভাল পাওঁ আৰু মানে
এইটো একচলি অ এ আমাৰ ইয়াতে বেয়া মানে প্ৰায় ৰাস্তা খালী দেখা পাইছে আৰু গাড়ী সোমাই
উম ৰাস্তা খালিও নহয় জামত যদি অলপমান খালী বাল সোমাই কেনে এফালে কাটি কেনে গুচি গ'ল। এনেকুৱোতো এক্সিডেণ্ট বোৰ হয় ন' শ্বিলঙত বহুত কম এক্সিডেণ্ট হয়
উম সেইটো হয় কিন্তু, ‌উম। এ ৰুল মতে চলিলে না চব ঠিক চলিব নহলে আকৌ এইবিলাক নিজৰে প্ৰব্লেম হ'ব কাৰ বেলেগ বিলাক বুজি নাপায়।
পাব্লিকে বুজি নাপায় হয়। ৰু - ৰুল মতে চুলি - চলিলে তোমাক‌
ঠিক আছে তোমাৰ অ ঠে তোমাক দেৰি হৈছে তুমি অলপ পাঁচ দছ মিনিট অলপ দেৰি কে গ'লে ইকূ নাই।
অ'। পাঁচ দছ মেনিট দেৰিকে যোৱা। ৰখি কেনে যোৱা আজ - আজিকালি মানে মানুহৰ ৰখিব টাইম নাই ন।
অ'।
ৰখিব টাইম নাই চব কামতে দৌৰা দৌৰি।
সেইটোয়ে আৰু কাই চবৰে জল্দি লাগে।
দিয়া তে ৰাখিছো হা।
অহ।
অহ, তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল ৰাখিছো।